হ
শুনিছানে।
অ শুনিছো কি কৰি আছা।
আছো মানে এনেই ঠিকে আছো পাংখাৰ, তলত আছো শুই আছো। ফেনৰ, তলত ভাল ভাল তোমাৰ
উম, ভালে আছে গৰম, কেনে তাতে।
গৰম আছে আজি গৰমতটো, কম আছে আজি বৰষুণ, দিব কিজানি তাত।
হয় নেকি আমাৰ এপিনে বৰষুণ, দি আছে।
বৰষুণ, দি আছে ন।
উম বৰষুণ, দুপৰীয়াৰ পৰা বৰষুণ।
দুপৰীয়াৰ পৰা বৰষুণে, দি আছে।
উম বানপানী, হ'ব নেকি চাগে।
বানপানী, হ'লে ভাল।
উম
বানপানী লাগেই মই কেতিয়া কেতিয়াবা ভাল লাগে।
হয় নেকি বানপানীত মাছ আহে না।
বানপানীত মাছ আহে আমাৰ ইয়াত হয় পুখুৰী বিলাক বা বাগৰি যায় ন পুখুৰী বিলাক বাগৰিয়ে মাছ জীয়াই থকা মাছ বিলাক ওলাই যায়।
অ পুখুৰি বাগৰি যায়।
অ বাগৰি যায় বানপানী হলে।
কেনেকুৱা বাগৰি যায় বুজি পোৱা নাই।
যেতিয়া ডাঙৰ পানী আহিব, পুখুৰী বিলাক পানী থাকে ন
এইটো পুখুৰীতো মাছ নামাৰে নেকি সিহঁতে যাৰ পুখুৰী।
কোন কি কৈছাঁ।
যেনেকুৱা তুমি ক'লা পুখুৰীবিলাক।
ত' আগতে বানপানী হোৱাৰ আগতে ম নামাৰে মাৰে নে নামাৰে।
হয় এইটো কৈছাঁ।
মানে কি তেতিয়া বানপানীটো যেতিয়াই হয়, মানে কি ভাবে বানপানীটো কমিব মাছকেইটা মাৰিবৰ ইচ্ছা নকৰে।
অ
নেতেদি তোমাৰ এতিয়া মানে কি বান ৰাখিবৰ চেষ্টা চেষ্টা কৰে আৰু ওখকৈ নেট মাৰি দিয়ে। জালি জালি মাৰি দিয়ে তোমাৰ।
হয় নেকি? এ যদি বানপানী হৈ যায় এইটো ওলাই যাব মাছ।
অ' মাছটো ওলাই যাব।
উম ওলাই।
বানপা বানপানী হয়, আমাৰ ইয়াত দুই হেজাৰ একৈশত আৰু বাৰত হৈছিল ডাঙৰ বানপানী হৈছিল ইয়াত।
হয় নেকি
অ' আমাৰ ইয়াত বৰলীয়া নদী আছে। বৰলীয়া নদী ভাঙি গৈছে। হয় হয়, তোমালোক কি কৈছাঁ?
ইমান ডাঙৰ মানে
অই বান ডাঙৰ বান পানী ৰাস্তাত পানী উঠিছে। আমাৰ চোতালত পানী উঠিছে চোতালত।
ও বাহ ঘৰতটো সোমোৱা নাই। আমাৰতো ৰাস্তাতে বানপানী হয় আমাৰ অলপ পাহাৰত পাহাৰীয়া ন গুৱাহাটীত।
গুৱাহাটীত অঁ হয়।
পাহাৰ পাহাৰ আছে, ৰাস্তাবোৰ ডুবি যায় বানপানী হলে। ৰাস্তাবোৰত ৰাস্তাবোৰ পুৰা ডুবি যায় সেইটোৱে আমাৰ এনেটো একো নহয়। তোমালোকৰ ফালে ভাল দেখোন, বানপানী হলে মাছ খাব পায় নহয়। আমাৰ ফালেটো বানপানী হলে, আমাৰ পানীতে আ তোমাৰ তাত কি ক'লে?
আমাৰ তাত ৰাস্তাত জাল মাৰিব পাৰি ৰাস্তাত।
ৰাস্তাতে।
তাত ৰাস্তাতে মাছ ওলায়
হয় নেকি ইমান মাছ কৰ পৰা আহে
ইমান মাছ অ নদী বিলাক ভাঙি যায় তোমাৰ জান বিলাকত ভাঙি যায় বিল বিলাকত মাছ উতি আহে
হয় নেকি
বিল আছে ন ইয়াত বিল বিলাক উতি বিলৰ মাছ বিলাক উতি আহে এই খালত থকা মাছবিলাক ওলাই যায়
কিছুমানে খালত পুহি থৈ দিয়ে ন
খালতো পুহি থয় ন মাছ
অ মাছ ঘৰৰ খাল কিছুমানত পোহে ন ঘৰত খাল বিলাকত
অ অ সেইটো মাছ সিহঁতে সিহতে বানপানী হোৱাৰ আগত মাৰিব লাগে ন একবাৰ
মাৰিব লাগে মই ম মানে মৰম কৰি ৰাখি থৈ দিয়ে মানে তোমাৰ বানপানীটো কমিব বুলি ভাবে হঠাৎ পানীটো আহি যায় ৰাতি তোমাৰ
অ ৰাতি ৰাতিতে লৈ যায় ন চব
ৰাতি বাগৰি যায় একদম
খাতাৰনাক উঠি যায় অ অ বানপানী হলে দিনক মাছ খাব পাই তোমাৰ ফালে আমাৰ ফালেটো বানপানী হলে গোটেই মাখা বোকা চোকা ৰাস্তাৰ লেতেৰা পেতেৰাইছ নকবা আৰু অৱস্থা বেয়া হৈ যায় গুৱাহাটীৰ
মানে তুমি কি পাবা আজি বানপানীতো কেনেকে ৰখাবা পৰা যায়
বানপানীতটো ৰখাব কাৰণে সেইটো
কি কৰিব লাগিব আমি চৰকাৰে হওক হেল্ল' শুনিছা নে হেল্ল' অ বন্ধু বন্ধু শুনিছ নে শুনিছ নে শুনিছ নে